অ কি কৰিছা
আছে তুমি
মইো আছো এনেই
ভাত খালা
ভাত অ কেতিয়াবাই খালো
আজি কলেজ গৈছিলা নাই
কলেছ আজি নুখোলে নহয়
এই নহয় য়গা দিৱস নে কিবা নাই জানো আজি।
অ আছিল চাগে অ নগলো মই
কিয়নো?
তুমি এনেই মন নগল নগলো আৰু ৰেষ্ট লৈছো আজি।
আচ্ছা, ঠিকে আছে দিয়া।
উম, তুমি গৈছিলা।
মই গৈছিলো মানে মোৰ প্ৰগ্ৰেম এটা আছিলে।
আচ্ছা
তোৰ প্ৰগ্ৰেমটো কৰিবেলাই আহিলো মানে ৰাভা দিৱস আছিলে ন' মই তবলা বজাও যে আজি মাতিছিলে মানে বজাবলে।
অ'।
সেইকাৰণে গৈছিলো।
অ', অ'।
তোমাৰ ভালেই।
উম, ভালেই বাৰু, তোমাৰ?
সেইদিনাখন মোৰ ভালেই বাৰু, সেইদিনাখন লগ তোমাক দেখিছিলো দোকানত নামাতিলে যে মাতিলো কিবা কিনি আছিলা নেকি?
হা?
সেদিনাখন দোকানত মাতিচিলো তুমি নামাতিলা যে।
অ', তাকেইতো, তোমাক মই নেদেখিলোৱে নহয়।
ইছ, কিয় এনেকোৱা ভাই ইমান ডাঙৰ মানুহটোক নেদেখিলা নে আগফালে।
তাকেই, তুমি তোমাক নেদেখিলো তুমি চাগে অলপ সৰু হৈ আছিলা সেইকাৰণ
মই কি ভুতিয়া নেকি যে সৰু বুলি ক'লা যে। হেল্লো। হেল্লো। হেল্লো।
হেল্লো।
উম, শুনিছা নে?
হেল্লো।
কোন আহিছে, কোন আহিছে পিছফালে?
এই, কি কবা আৰু। মানুহ, মানুহ।
মানুহ, মানুহ বি এফ নে দাদা নে কোনোবাই সেইটো কোৱা মোক।
অ', এই কোনো নহয়। ৰাস্তাৰে যোৱা মানুহ আকৌ।
আচ্ছা। হেৰি শুনা না।
কোৱা, কোৱা। হা?
এই আমাৰ চেণ্টাৰত যে।
অ'।
চেণ্টাৰত মানে তুমি ছাগে লক্ষ্য কৰিছা নে নাজানো মানে। ত' আমাৰ চেন ন্টাৰত মানে চব দোকানী আছে ন' বৰ্তমান।
অ'।
কিন্তু আমাৰ চেন্টাৰত এখন ঘড়ী দোকান নাই লক্ষ্য কৰিছা নে নাজানো মই কৰিছো মানে।
অ', তালে ঘড়ী দোকানে দি দিয়া।
অ', তাকে ভাবিছো মানে দি দিয়াটো ডাঙৰ কথা নহয় কিন্তু অলপ ইনভেষ্ট কৰাৰ মানুহ লাগে ন' সেইটো কাৰণে তোমাক ক'লো মানে মই ফোন কৰি চা
অ'।
বুজিলা পাৰি ইনভেষ্ট কৰিবানে নকৰা সেইটোহে লাগে মানে তোমাৰ মোৰ খুড়াৰ এইবাৰ ৰুম এটা বনাইছে
অ শুনিছো শুনিছো
ৰুমটো মানে মই লৈ থৈছো খুড়াক কলো খুড়াই হব বুলি ক'লে ত' মানে খুড়াই হ'ব বুলি ক'লে ত খুড়াই মোক ক'লে যে হ'ব তই খুলিবি অ চব তই খালি খুলিব লাগে ত মানে মই হ'ব বুলিতো কলো কৰা মানুহ লাগে ন
হ'ব কৰি দিম দিয়া
অকে
বাকী খবৰ খাতি কেনেকুৱা
বাকী ঠিকেই চিনেমা চাবলে গ'লা ন নাই নতুনখন
অ নাই যোৱা নহয় বাৰু যাম ভাবিছো
কেতিয়া যাবা
কেতিয়া যাও
কেতিয়া যাও বলা যাও একেলগে
অ
কি অ যাম নাই সেইটো কোৱা
যাম দিয়া যাম ঘৰত সুধি লব লাগিব
সুধিবা
অ
মানে লগৰ নাই কোনো যাবলে সেইকাৰণে তোমাক ক'লো নহলে নক'লো হয় বাৰু
অ অ হব মোৰ লগৰ খিনিক কে লৈ যাম আৰু আধা আধি
অকে হ'ব তোমাৰ লগৰ আধা আধি লৈ যাবা দিয়া পইচাবিলাকো তুমিয়ে ৰাখিবা দেই।
অ হ'ব হ'ব।
উম।
পিছে তোমালোকৰ মাহঁত কি কৰি আছে?
মা আছে ঘৰতে শুই আছে, আজি দেওবাৰ নহয় জানো।
অহ।
বাকী ভণ্টি ক'লে গ'ল বা ভণ্টিহঁত? কালি মই দেখিছিলো হা খুইছিলে।
অ ঘূৰি ফুৰিছিল নেকি ক'ত ঘূৰি ফুৰিছিল?
চিলে।
অঁ অ ফিল্ডত নেকি? কে দেখিছা যদি ভালেই দিয়া‌ চিনাকি হৈ ল'ব লাগি আছিলে আৰু
চিনাকি হ'লেও জাষ্ট চিনাকি দেখোন আগৰ পৰাই আছিল মই খালি তাইও মোক নামাতে মইও তাইক নামাতো আৰু তোমাৰ
অঁ অঁ
উম এই পেক পেকাই আছে হাঁহ কেইটামান
তাকেই কিনিবা নেকি বিক্ৰী কৰিম মানে
বিহুলে থৈ দিয়া কামত আহিব বুজিছা।
অঁ তাকে বিহুলে থৈ দিব পাৰি
আমি চুৰ কৰিবলে যাম।
ন তাকেই। ক কৰা আগতে বিল কৰি আৰু।
তাৰ আগতে জানুৱাৰীতে বিক্ৰী কৰি দিম।
জানুৱাৰীত বিক্ৰী নকৰিবা ধেত। জানুৱাৰীত বিক্ৰী কৰিলে বেয়া হ'ব।
কিয় হিকানে জানুৱাৰীত আকৌ হেৰি পিকনিক খাব নহয় তিতিয়া। বিচাৰিব নহয় হাঁহ।
নাই কেটেমান ঠি, গোটেই কেইটা গোটেই কেইটা নকৰিবা কেটেমান থৈ দিবা মোলে।
অ হ'ব এটা থৈ দিম আৰু, এটা নহয় তাৰ আধা থৈ দিম ন?
কাটি পেলাই থবা নেকি? কাটি পেলাই থলে বেয়া হ'ব মাংস গম পাইছা নে নাই। এটা কাম কৰা কাটি পেলাই বনাই মেলি থবা তুমি বনাই খাই ভাল লাগেই, তোমাৰ পিকনিকত খাইছিলা তুমি বনোৱা মজা বনাইছিলা।
তাকেই। অহ। হাঁহৰ মাংস মই বনাব নেজানো নহয়। মই নেখাওঁ নবনাও।
হেৰি, তেতিয়াহ'লে পিকনিকত কোনে বনাইছিলে ভূতে বনাইছিলে?
পিকনিকৰ ন ভূতে বনাইছিল আকৌ নাজানে নেকি আমাৰ
তোমাৰ ভূতটোৱে আহিছিলে চাগে
অঁ তাকেইেতো মোৰ ভূতটো গৈছিলে তুমি নেদেখিলা নেকি নামাতিলে আৰু ক'ত দেখিবা
উম ঋতুক মাতিছিল সেইকাৰণে নাই মতা আকৌ পতককৈ
অঁ মাতিব লাগিছিল আকৌ মাতিলেহে
আহ বাকী
ভাত পানী খালা
খালো
অঁ
হেৰি তুমি উম মই দালি আলু ভাজি ভাত
অঁ মাংস খাব লাগিছিল আকৌ
ক'ত সদায় সদায় মাংস খাবা তুমি পইচা দিয়াই নাই
তাকেইটো
বিজনেজ কৰিবলৈ পইচা নাই এয়া তুমি মাংসৰ কথা ক'বলৈ আহিছা
অঁ হ'ব দি দিম বাৰু দিয়া
দি দিবা দিবা তুমি থাকোতে টেনচন নলওঁ বাৰু মই
অঁ হ'ব হ'ব চিন্তা কৰিব নালাগে তুমি
তুমি আছাই যিহেতু ন
অঁ
বনাই বনাই খোৱাবলে
তাকে
তুমি ক'ত আছ তোমাৰ নেটৱৰ্ক ভাল নাই গম পাইছা নাই
হা
কি কৈছা
তোমাৰ বোলো নেটৱৰ্ক ভালকে নাই অহা
এ মোৰ নেটৱৰ্কডাল নেপায় মানে মোৰ নেটৱৰ্কটো মানে হেৰি আৰু কাম নকৰে
বয়ফ্ৰেণ্ডৰ নিচিনা আহে যায়
তাকে বয়ফ্ৰেণ্ড নাই নহয় আকৌ
এ নাই হ'ব আমি জনা আছে কাৰ কি বৰ
তাকেতো তোমাৰ গাৰ্লফ্ৰেণ্ডজনী দেখিছিলো আকৌ সেইদিনা হয় তোমাৰ লগতে আছিলে
সপোনত দেখিলে যেন পাইছো মোাটো এতিয়ালৈকে গাৰ্লফ্ৰেণ্ডেই হোৱা নাই
এ হয় নেকি
গাৰ্লফ্ৰেণ্ড আছে কৈ দিয়া আছা তুমি মোক ধেৎ
অঁ, একো নহয় একো নাই কলেজত গ'লে মানে পতাই ল'বা আৰু।
কলেজত কলেজত গলে পতাই লবা কি কলেজত চব ছোৱলী বুকিং অঁ।
অঁ তাৰ ভিতৰত থাকিব নহয়। ছিংগেল।
সেইটো পিছত কথা তুমিয়ে চাই দিবাচোন এজনী।
হ'ব হ'ব চাই দিম দিয়া।
চাইদিবা চাই দিবা
হব
এনেকাই হ'ব লাগে, অ', শুনা চোন।
অ'
হেল্ল'। এ কথাটো ভাবিবা হা মাহঁতক কম কথাটো ভাবিবা হা।
অঁ হ'ব হ'ব
কিবা হেৰি কি কয়, চিনেমা চাবা কেতিয়া যাবা।
চিনেমা চাবলে যাম কেইদিনামানৰ পিছত ৰ'বা তোমাক মই কম ফোন কৰি অকে।
অঁ হ'ব হ'ব।
কাইলৈ কাইলৈ মই তোমাক জনাই আছো।
অ', ঠিক আছে।
হ'ব দিয়া বাই হা।
বাই বাই অঁ